এনে
শুনিছো কি কৰিছা।
মই এয়া মায়ে এনেকে ভাত কেইটামান বনাই আছিলে ভাত কেইটা বনাই থাকোতে। মায়ে এফালে যাব লগীয়া হ'ল কলে ভাতগেটা অকনমান চাই দেখোন মই এইটোকে কৰি আছো এতিয়া আৰু
চাহ খালা।
খালো খালো তুমি?
হয়। এ খাই উঠিছো আজি সোনকালে উঠিম উ বুলি ভাবিছিলো চাৰিটা বজাত এলাৰ্মটো দি থলো উঠিবই নোৱাৰিলো পাই।
তাকে আজি মোও উঠা দেৰি হৈছে। এনে মানে মই সোনকালে উঠিম বুলি ভাবিছিলো কিন্তু উঠা দেৰি হে হ'ল আজি
কালি ৰাতিটো গৰম যিমানহে তোমালোকৰ ওচৰ ফালে এনে কালি ৰাতি গ'লো
অহ
পেলাই তোমাৰ মই শুইছো খুব বেছি এঘাৰটা পঞ্চাশ মানত শুইছো। টোপনি নাহে ফেন ঘূৰি আছ। গা চা ঘামি গৈছে ফেন ঘূৰি আছে যদিও টোপনি নাহে তোমাৰ এটা বজালেকে। শুৱাই নাই এটা বজাৰ পৰা আকৌ অকণমান টোপনি গ'ল দুটা বজালেকে দুটা বজাত আকৌ সাৰ পালোঁ। তাপা দুটা বজাত দুটা বাহিৰলৈ উঠ মু হাত চু হাত ধুই পেলাই দুটা বিছ মানত শুইছো পানী এগিলাছ খাই পেলাই আকৌ তি তোমাৰ চাৰিটা বজাত। এলাম বাজি গ'লে সেইকাৰণ সাহ পাই গলো নহয় তাপা উঠিবলৈও মন যোৱা নাই। এলাৰ্মটোৱেও জোগাই দিলে বিচনাতে পৰি আছোঁ উঠিবও পৰা নাই আ ফোনটোকে চালোঁ বোলো। ত চাৰিটা বিছ মান হৈছে তাপা ফোনটো থৈ পেলাই তেনেকে শুলো। তাপা ৰাতিপুৱা টাইমটো তোমাৰ চাবাচোন টোপনিটো খুব ভালকে আহে।
অ অ
পুৰা মজা টোপনি এটা আহে ডেলি তোমাৰ লাগিলে তুমি ৰাতিটো নুশুৱাই কিন্তু ৰাতিপুৱা টাইমতো তোমাৰ যে মজা। জা টোপনি এটা আহে।
অ ৰাতিপুৱা একদম পুৰা যেতিয়া ৰাতিপুৱা হৈ আহিব চাৰিটা পাঁচটা মান বজা পা
ঠাণ্ডা পৰি যায় যেন অকমান।
আৰু তুমি যেতিয়া মানে ৰাতিপুৱা এবাৰ যদি সাৰ পাই যোৱা নহয় সা পোৱাৰ পিছত যিটো আকৌ যেতিয়া টোপনি যায়। এইটো একদম বহুত ভাল টোপনি এটা যায়। বহুত সময় একদম টোপনি যাব। এনেকুৱা লাগে মোৰ কালি এই তুম এই তোমালোকৰ ওচৰ পৰা আহি।
উম।
আহি পেলাই বোলো কি কওঁ কি কওঁ কে মানে ফোনটোত চাৰ্জ নাই ফোনটোত চাৰ্জৰ লগাই ফিলি্ম এখন চালো আধা চালো চাই মেলি এ চাই চাই চাই চাই চাই চাই চাই থাকোতে একদম দুটা বাজি গলগে।
উম।
দুটা বজাৰ পিছত আৰু কি কই ইম আৰু দুটা বজাৰ পিছত টোপনিও ধৰা নাই। শুবলৈও মন গৈছে ইনেই ফোনটো চাৰ্জৰ লগাই ইনেই চাঙতে পৰি আছো। প-ই আছো প-ই আছো প-ই আছো তাপ
উম হেল্ল' হেল্ল' শুনিছেনে হেল্ল'
হেল্ল'
অ শুনিছা নাই?
হই নাই
শুনিছা নাই নেটৱৰ্কটো নাইকিয়া হৈ গৈছিলে হবলা।
অ নেটৱৰ্কটো গুচি গৈছিলে।
উম কৈ থাকা শুনি আছো।
উম তাপা এতিয়া ভাত পানী নাই খোৱা নহয়।
নাই আমাৰ বনাইছে বনাই হ'ল হবলা পথাৰলেহে যাব মা হত তাকে এতিয়া গাখীৰ গৰু গাখীৰ। ৰ খিয়াই আছে তাপা ভাত চাত খাব আও খাই পেলাই পথাৰলে ওলাই যাব লাহেকে।
অ এতিয়া আজি কি বোকা দিছে নেকি?
অ বোকা একেইদিন তোমাৰ দিয়ে আছে। আজি তোমাৰ কাইলে মানে শেষ হ'ব চাগে তাকে তোমাক। কালি এইকেইদিনতকে আজি বতৰো অকমান ঠাণ্ডা ৰ'দ ৰ'দটো আজি নাই অলপ।
অ আজি ৰ'দটো ইমান চোকা নহয় কালি যিটো ৰ'দ দিছিলে।
অহ মানে এতিয়া তোমাৰ কাষত দা হল। উম আকাশত তোমাৰ এতিয়া ডাৱৰ আহিলে ক'বলৈ গলে।
অ আকাশত এতিয়া ডাৱৰ আহিছে অ আজি অলপ বতাহ। তো মা ই আছে কালি একদম বতাহো নাই ৰ'দটো চোকা পুৰা।
উম।
বতাহো নাই ৰ'দটোও চোকা।
কালি একেবাৰে মানুহ বিলা গৰমত থাকিব নোৱাৰা গৈছে কালি মই।
কালি মানে থাকিবই পআ নাই আও টোপনিয়ে নাই একে ফেনৰ হাৱা মাৰি আছে যদিও মানে ভিজি গৈছো।
কালি ফেনৰ হাৱা মাৰিছে যদিও ফেনৰ তোমাৰ এতিয়া ধৰিও ফেনখন লগাই দিলেও গৰম হাৱা এটাহে পাছোত ফেনপা ফেনৰ পৰা একদম ঠাণ্ডা হাৱা এটা আহা নাই নহয়।
উম আ পকাত শুলেও তোমাৰ চাবা তোমাৰ পকাত শুৱাৰ পিছত ন
উম
তোমাৰ পিছত দুঘণ্টা তিনি ঘণ্টা হোৱাৰ পিছত যেতিয়া উঠিবা পকা খনৰ পা শৰীৰে মানে গোট টে এলাৰ্জি কাৰণ আমাৰ চাবাচোন পকা পকাত শুৱাৰ পিছত আমাৰ গা পা ঘাম এটা ওলাই পানী এটা পকা পকাখন গোটেই পানী হৈ যায় দেখিছাই দেখোন।
উম দেখিছো অ।
উম
আৰু পকাৰ শুবলৈও পকাত শুবলে মানে পকাখন চেঁচা হয় কাৰণে তাত শুবলে ভাল হয়। কিন্তু এতিয়া পকা খনৰ শুই থাকিবলৈও মানে অকমান অকণ কোমল বস্তু এটাত শুলেহে তোমাৰ ধৰি লোৱা ভালকে টোপনি এটা যাব একদম ধুনীয়াকে এতিয়া পকা খন টান টান টান তাত শুই থাকিবলে অকণমান প্ৰব্লেম হয়।
অহ হয় বাৰো। তাকে
তাকেহে এতিয়া মা হত পথাৰলে নাই যোৱা?
নাই নাই যাবহে যোৱা নাই।
অহ
তোমালোকৰ?
আমাৰ এতিয়া বোকা দিব পৰা হোৱা নাইগে আমাৰ এতিয়া পা হেৰি হল এনেকে কোৰ মৰা মানুহ নাই যে আমাৰ ঘৰত দেতাইও তোমাৰ টেক তৰ লই গুচি যায় দিনটো হাল বাই থাকে তাপা মই পা কোৰ মাৰিবলে যাব নোৱাৰোয়ে মোৰ মানে এ ইমান ধৰি লোৱা বয়সতো হোৱাগে নাই কোৰ মাৰিব পৰাকে একেৰাহে। আমাৰ তাতে চাৰি পাঁচ বিঘা মাত হি আছে গোটেই মাটি কোৰ মৰাটো ইমান সহজ নহয় মানে অকলে। তাপা সেইটো কাৰণে মানুহ এজন মাতিছে কোৰ মাৰিবলে এইকেইদিন মাৰি আছে কোৰ তাপা আমাৰ হৈছে পাহাৰ কিনা মাটি দুবিঘামান মাৰি হৈছে কোৰ তাৰ পৰা এতিয়া আৰু বোকা দিব চাগে আৰু দুদিন মানৰ পিচ
একেলগতে চাগে চব দি দিব।
অ একেলগতে দিব দি পেলাই ৰোৱনী মাতিব, মানে এতিয়া কি হ'ল হেৰিয় এই গৰম বন্ধৰ সময়তোতে যদি মানে আমাৰ মাটি খিনি নৰু ৰুই পেলাই সেই নকৰা নহয় তেতিয়া মানে পিছলে সময় নাপায়, আমাৰ মায়ে কি মানে মায়ে মানে স্কুল এখনত সেই ৰান্ধনী কাম কৰে। ৰান্ধনী কাম কৰে সেইকাৰণে এতিয়া স্কুল খনলে তোমাৰ এঘাৰটামান বজাতে গুচি যাব লগীয়া হয় দুটা তিনটামান বজাত আহি পাইহি।
তা পৰা তোমাৰ ধৰি লোৱা ৰাতিপুৱাটো এঘাৰটা বজাতে যাব সেইটো কাৰণে ৰাতিপুৱাটো ক পথালে যাবলে নহয় আৰু দুটা তিনটা বজাত আহি পেলাই তোমাৰ আকৌ পথাৰত গৈ কি মাতি ৰুবগে
উম
এতিয়া তোমালোকৰ মায়ে ৰান্ধনি নকয় জানো
তাকে আমাৰ মায়ে ৰান্ধনি কৰে বাও তোমাৰ এতিয়া গৰম বন্ধ কাৰণে হে গৰম বন্ধ মাহতে খেতিটো কৰি লব লাগিব নহ'লে আকৌ পি পিছত স্কুল খুলিলে আকৌ স্কুললে যাব নে পথাৰলে যাব নে কামেকে কৰিব নে উম
ঘৰত এতিয়া কামেই কৰিব নে নে পথাৰলে যাব নে স্কুলে চম্ভালিব মানে এতিয়া তোমাৰ ঘৰুবা ৰাতিপুৱা ভাতটো বনাই স্কুললৈ গ'ল আকৌ স্কুলত ভাতটো বনালে, স্কুলত ভাত বনাই আহি আকৌ ঘৰত দুপৰীয়া আমাৰ মাং ঘৰৰ মানুহৰ কাৰণে ভাত বনালে ভাত বনাই আকৌ তোমাৰ পথাৰত মাতিবলৈ গ'ল।
কষ্ট হয় কষ্ট হয় আৰু তোমাৰ কি বুলি কয় সেইটো কাৰণেতো এতিয়া জুলাই মাহটোত গৰম বন্ধটো দিয়ে। চাই মানে চাই পেলাই দিয়ে আও এইটো এইটো কৈ মানে এইফালে খেতি পথাৰ কামতটো হ'ব আৰু গৰমটো পৰাও ৰক্ষ- শিক্ষা পাব সেইটো কাৰণে মানে জুলাইতে গৰম বন্ধুটো মানে সিদ্ধান্ত কৰে।
অ জুলাই গৰম বন্ধ এইটো ভালে কৈছে বাৰু এই- টো খেতি পথাৰ সময়ত মানুহখিনিয়ে কওঁ
ও
মাটি ৰুবলৈও যাব পাৰিব।
তাকেইতো বাকী ইংৰাজী বেলেগ কিবা প্লেন চলেন নাই ফুৰিব যোৱা কিবা?
ক'লে যাবা আজি মই এতিয়া প্লেন একোৱে নাই, এতিয়া যাবলে তোমাৰ এতিয়া ডিছপ্লেটো ভাল কৰিবলে তুমি কেতিয়াকে যাম বুলি ভাব ভাবি আছা।
মই তোমাৰ মঙ্গলবাৰ মানে পইচা পাব লাগে তেতিয়া বুধবাৰ মানে যাম বুলি ভাবিছোঁ যদি সোমবাৰ মান মানে পইচাটো পাই যাওঁ তেতিয়া মংগলবাৰ মানে যাম।
অ সেই হেৰি এইটো কিছিলে এতিয়া যাবলৈ হলে তুমি এতিয়া এ বাইক এখন বিচাৰিব লাগিব।
তোমালোকৰখন কি ভাল হোৱাই নাই নেকি এতিয়াও? না ভাল কৰিব? উম হেল্ল'
হেল্ল'
অ তোমালোকৰ বোলো ভাল কৰিবনে নাই তেনেকেই থাকিব বাইক?
বাইকখন আমাৰ ভাল হোৱাটো হ'ল মানে কি হ'ল এতিয়া বাইকখন এ ভাল মানে নিজে নিজে হৈ গ'ল।
উহ
এতিয়া মই বাইকখন মই ইয়াৰ পৰা যদি বান্দৰদুৱাৰলৈ যাওঁ। ফুল পেলাই আকৌ বান্দৰদুৱাৰ উভতি আহো আকৌ প্ৰব্লেম দিব মানে ইমান দূৰণিলে মানে আমাৰ বাইকখন তা ছেকেণ্ড হেণ্ড বাই- বাইক আছিলে তাকৰ বহুত দিন বহুত পুৰণা হ'ল বাইক।
অ সেইটোও হয় বাও।
এনেকে এতিয়া নিলে মানে বেছি দূৰ যাব নোৱাৰি এতিয়া বাইকখনে গ'ল আমাৰ ঘৰৰ ওচৰৰে অহা যোৱা কৰি সিনি কাম খিনে কৰি থাকিব পাৰি আও।
উম
বাকী মায় আৰু মই মানে কি হৈ গম পাইছা নাই। প্লেটো য'ত বনাবলৈ গৈছিলোঁ।
উহ
তাত মানে মই খুজিছিল আৰু দুশ টকা এটা দিবলৈ আছে হা
ওহ
তাৰ এতিয়া যদি মই যাও দুশ টকাতটো দিব লাগিব। মই মানে যেতিয়া তুমি আহ মই যোনটো লগত গৈছিলো যোনটো মানে মোক লৈ গৈছিলে এতিয়া তুমি তাৰ লগতো যাব নোৱাৰা হৈ আছা, মোৰ লগতো যাব নোৱাৰা হৈ আছা আমি দুটাই গ'লে আমাৰ দুইটাকে পইচা খুজিব এতিয়া আমি মাথাটো মাৰি আছো কি পইচাটো নিদিয়া, আমি পইচাটো নিদিয়া মাথা মাৰি আছোঁ। দুশ টকা এটা মনত ৰাখিব মনত ৰাখিব
আৰু বেলেগ দোকান নাই নে?
বেলেগ দোকান আছে বাও তাত।
উহ
বেলেগ দোকান চাব লাগিব কবা অকণমান বাটতে বিচাৰিলে পোৱা অ বিচাৰিলে পোৱা যাব অ তাত।
চাই লওঁ বাও আহকচোন দিনকেইটা। আজি শনিবাৰ হৈছে, দেও- দেও, সোম, মঙ্গল তিনিদিনমান থাককচোন। তিনদিনমানৰ পিছত চালো।
চাই লওঁ।
উহ
পইচা পাতিটো পাই লোৱা তুমি তাপা দেখা যাব আও।
পইচা পাতিও পাই লওঁ তাকে এতিয়া বাইকখনে তেল চেল ভৰাই লৈ আকৌ দূৰণিলৈ যাব নোৱাৰে।
এ হেৰি তুমি কাঢ়া কৰিব পাৰি।
কি
তোমাৰ বিহ পোৰিয়াতো এ
সেই নহয় এ এটা কাম কৰিব আমাৰ আমি যে য কলেজলে যেন যাও।
অ
কলেজৰ পৰা অকন আগলে গৈ যেন কিবা চেণ্টাৰ এটা যেন পায় য'ত আমাৰ তেল ডিপু এটা যেন আছে।
অ অ গম পাইছো গম পাইছো অ।
বাৰী নে কিবা এখন বাৰী বুলি কোৱা কিবা জেগা এখন নাই জানো। তাতো তাতো তাঁতো লগাই হেনো মো আমাৰ লগ তাতো লগাই আমাৰ লগৰ এটা লগাইছিলে তোমাৰ বা- অকমান টকা পৰিছিল।
আহ অ বাৰশ মান টকা পৰিছিলে ন।
অ
ম মও ইয়াত মোৰ ভাগতে সমানে পইছে নি এতিয়া ঠিকে আছে তোমাৰ মানে এতিয়া মোৰ কি হৈছে ফোনটো আন কমন যে এই ফোনটো মানে এতিয়া তোমাৰ বেছি নচলে আৰু এইটো পুনৰ মটৰলা মানে পতককে ডিচপ্লে চিচপ্লে বা ধ- বোলে পাছ বিলাক পোৱা নাযায়।
উহ
সেইটো কাৰণে মানে হেৰি হৈছে মোৰ ফোনটো বাঢ়ি গৈছে তোমাৰ এতিয়া ৰিয়েলমি নহয় জানো?
ৰিয়েলমি অ।
তোমাৰ ফোনটো টেনচন নাই তোমাৰ ফোনটো আহি যাব তোমাৰ ফোনটো কম দামত হলেও আহি যাব। থাউজেণ্ড মানত তোমাৰ হৈ যাব।
তাকে এতিয়া তুমি আকৌ সে- সেইফালে যাব পাৰিব হয় নহয় সেইফালে চাগে বেছি দূৰ নহয় নহয় সিমানতো দূৰ নিব পাৰিব চাগে।
ইমান দূৰ যাব পাৰিম ম।
ইমান দূৰ পাৰিবা।
অহ অহ।
অক মানে তেতিয়া আমি এফেলদি আমাৰ এইটো কি বুলি কয় আমাৰ যোনখন আগতে স্কু- সেইখন যামি যেন পঢ়ো ক্লাছ তেইন'ত সেফেলেদি পই গুচ- চি গ'লেই হ'ল নহয় সেইফালেদি চিধা চিধি আমাৰ বজাৰ ফালদি এনেকৈ গৈ গৈ পেলাই